হেল্ল'।
হেল্ল'।
অ শুনিছা?
আহ শুনিছো।
অ কি কৰি আছা?
এ এনে আছিলো, তুমি?
মই এই ভাত বনাই আছিলো।এই হ'ল আৰু, এতিয়া অলপ ৰখিছোঁ কুকাৰটো খোলালে।
আহ আহ ভাতৰ লগত কি বনাইছা?
আজি মোৰ প্ৰিয় পনীৰ।
বাহ।
তুমি ভাল পোৱা নে খাই?
অ বেয়া নাপাওঁ ইমান। কিহৰ লগত বনাইছা?
মই এই গ্ৰেভি নিচিনাকেহে বনাইছোঁ।এই গাজৰ কাজু এইবিলাক মানে চব পিচি পেলাই বিলাহী চিলাহী। পিয়াজ প্ৰথমতে মানে এনেকে ফ্ৰাই কৰি লৈ পেলায় তাৰ পিছত সেইখিনী অলপ ঠাণ্ডা পিছত মিক্সিত পিচি পেলাই, তাৰপিছত সেইখিনি মানে গ্ৰেভি নিচিনকে বাকি পেলাই, তাতে পনিৰখিনি এক্সট্ৰাকে অলপ ফ্ৰাই কৰি পেলাই তাত দি পেলাই সেই তেনেকে খাই ভাল পাওঁ আৰু মই।
অ অ মই তেনেকে বনোৱা নাই বাৰু দেই আজিলে।
অ মোৰ মায়ে বনায় মানে মাৰ সেই হাতৰটো ৰেচিপিটো মই খুব ভাল পাওঁ খাই। কিন্তু মই বনালে মাৰ নিচিনা টেষ্টটো নাহে। নাজানো কিয়? মানে একেখিনিয়ে দিওঁ তথাপিও নাহে টে মাৰটো যি ভাল পাওঁ। সোৱাদটো।
মানে কি সেৰি হয়, তোমাৰ চবৰে হাতৰ সোঁৱাদ বিলাক বেলেগ বেলেগ হয় আৰু, অ টাইমমিং টো বেলেগ বেলেগ হয় যে বস্তু দিয়াৰ। সেইটো কাৰণে।
অহ। ত খাই। বৰ ভাল লাগে মাৰ হাতৰতো। ম এনেই চেষ্টা কৰি চাইছিলোঁ আৰু এতিয়া খালেহে গম পাম আৰু কি হয়। খোৱা নাই কুকাৰটো খুলিলে তেতিয়া ভাত বাহি পেলাই খাম আৰু।
অ মই হেৰিত মানে পনিৰ ইমান বনাই নাইে পোৱা ক'ব গ'লে এবাৰ পালক পনিৰ বনাইছিলো বাকী মানে তেনেকে ইমান বনোৱা নাই আৰু সেই মিক্সিত পিছা সেইটো মই ভিডিঅ'ত দেখিছিলো কিন্তু মানে আজিলৈ ট্ৰাই কৰা নাই
অ অ পালক আহ পালক পনীৰটো মোৰ বৰ ভাল লাগে দেই সেইটো মাৰ হাতৰে ভাল লাগে মায়ে বনাই মাজে মাজে সেইটোও প্ৰিয় তুমি ভাল পোৱা নে এইেইটো
অ ভাল লাগে সেইটো মানে এনে পালেং শাক খোৱা নহয় ন অ সেনেকে বনালে খোৱা হয় যে সেইটো কাৰণে
অ পালেং শাকটো অ অ সেই পনিৰৰ লগত খাই ভাল লাগে এনে তুমি কি খাই ভাল পোৱা প্ৰিয় তোমাৰ
প্ৰিয় তেনেকে মানে মই এনে যদি কওঁ নৰ্মেলি তেতিয়া মই সাধাৰণ মানে হে খা নিমখ তেলৰ ভাত আৰু আলু পিটিকা খাই ভাল পাওঁ আৰু যদি ধৰা কেতিয়াবা মানে বহুত দিনৰ মূৰত খাই ভাল প হিচাপত হ'লে বিৰিয়ান খ খাই ভাল পাওঁ। তুমি চো
মোৰতো পনীৰৰ সব ৰেচিপিয়ে খাই ভাল লাগে মই বিয়াচিয়াত গ'লেও পনৰে লওঁ বেছিকে মাংসতকে আৰু তাৰ বাহিৰে এহ তাৰ স কি খাই ভাল পাওঁ অপ পনীৰ প্ৰেমীতো হয় মই
হা বুজিছো
পনৰে মোৰ আটাইতকৈ প্ৰিয় আৰু বাকী খিনি চব তাৰ তলতে মানে মই এনেকুৱা নহয় যে ভাল পাওঁ বুলিয়ে বহুত খাওঁ তেনেকুৱা নহয় জোখতে খাওঁ কিন্তু মানে এ ভাল পাওঁ আৰু সেইটো মানে সোৱাদ ত আটাইতকৈ ভাল পাওঁ আৰু এই অহ লোকেল মুৰ্গীৰ লগত অ আহ পোলাও খাই ভাল পাওঁ সেইটো মানে সেইটো তাৰ মানে কম্বিনেশচনটো মোৰ প্ৰিয় সেইটো মাজে মাজে মায়ে বনাই বহুত ভাল লাগে মোৰ পোলাও লগত লকেল মুৰ্গীটো কিন্তু বিয়া বিলাকত পোলাওটো খাই একম ভাল নালাগে অকল মোৰ মাৰ হাতেৰে যি খাই ভাল পাওঁ মই বাকী বেলেগতো খাইছোঁ বেলেগতো সেই মাৰ হাতৰ নিচিনা সোৱাদটো পোৱা নাই মানে
মই পোলাও বা বনাব ইমান ভালকে নাজানো এবাৰেই বনাইছিলোঁ ভাল নহ'ল তাৰপিছৰ পৰা আৰু চেষ্টা কৰা নাই
অঁ বিৰিয়ানী বনোৱা নে তুমি
বিৰিয়ানী বনাইছো দুবাৰ মানে ইমান বেয়াও হোৱা নাই ইমান ভালো হোৱা নাছিলে
অ অ
এলাহ লাগে ইমান কাম
লাগে ন
উম বহুত খিনি হেৰি কৰিব লাগে যে সেইটো কাৰণে এলাহ লাগে মানে যোগাৰ খিনি কৰো তে এলাহ লাগে বাকী তোমাৰ লাষ্টত কুকাৰত দি দিব লাগে চব ত' ইমান মানে কষ্টও নহয় কিন্তু সেই আৰু এলাহ লাগি যায়।
অহ আমাৰ মাহঁতে যে পাৰে ইমান বনাই থাকিবলে
অ হেৰি খাইছানে এইটো পচলাৰ লগত মানে লোকেল মুৰ্গী
ফচলাৰ লগত নাই খোৱা মানে এই বহুত বছৰ আগতে এবাৰ খাইছিলো নেকি এই মানে মোৰ জেঠাইৰ ল'ৰাটোৱে মানে মোৰ দাদাজনে। তেওঁ মানে বেলেগ বেলেগ ৰকমৰ এইবিলাক, উম ভাল পাই মানে বনাই। অ, মা সৰ বেলেগ বেলেগ, পচলাৰ লগতে হওক বা কিবা বেলেগ ট্ৰাই কৰি ভাল পায় তেতিয়া মানে, অ অ। তেতিয়া মানে, এবাৰ মাত মাতোঁতে তেতিয়া বনাইছিলে কিন্তু সেইটো বহুত বছৰ হ'ল মই যে সোৱাদেই পাহৰিলোঁ। এতিয়া তাৰপিছত যেতিয়া মানে, অ যেতিয়া মানে বিয়, বিয়া পাতিলে বিয়া পতাৰ পিছৰ পৰা তেনেকে খুৱাই হোৱা নাই হ, তাৰ হাতৰ মানে কি হ'ল এই আগতে তেনেকে ঘৰত যেতিয়া আছিলে, উম যেতিয়া মানে একো কৰা নাছিলে চাকৰিত মানে পোৱা নাছিলে সেই তেতিয়া বনাই খোৱাইছিলে মানে দাদাই বনাই ভাল পায় তাৰপিছত এতিয়া চাকৰিও পালা তাৰ পিছতে বিয়া চিয়া পতাৰ পিছত এনেকে সময়ো নহয় আৰু এনে আমি বিহুতে লগ হওঁ বিহু উৰুকাত তেতিয়া বনাই, তেতিয়া মানে সেই জুইতে পুৰা হয় আৰু।
অ বুজিছো, উম মোৰ আকৌ দাদাৰ পচলাৰ লগত বা গাজ টেঙাৰ লগত এনেকে মাংসখিনি বনাই মানে ভাল লাগে খাই, মই বেছিকে পচলাৰ লগত ভাল পাওঁ।
অ, মই এনেই গাজ টেঙাটো বৰ ভাল পাওঁ মানে গোন্ধ বহুত আকৰ্ষিত কৰে, উম। এনেই বাহিৰত গ'লে খাইছো, এ গাজ টেঙা লগত
উম।
তেতিয়া ভাল লাগে খায়।
গাজ টেঙাৰ লগত মাংসটো ড্ৰাইকে ভাজি পেলাই খায়ো ভাল লাগে।
অ, এই এ, মই এই হ'ল হা দিন, এ যোৱা বছৰ নেকি অ যোৱা বছৰে এখন এ কিবা এখন ৰেষ্টুৰেন্টত তেতিয়া মানে ভাত খাব সোমাইছোঁ। ছিলো এই গুৱাহাটীৰ পৰা আহোতে সোমাইছিলো তাতে তেতিয়া তাত উম ৰা ফ্ৰাই লৈছিলো দেই। অ গাহৰি লৈছিলো ড্ৰাই ফ্ৰে মানে গাছ টেঙা দি বনোৱা ইমান সোৱাদ লগা হৈছিল আছিলে নহয় ভাল লাগে মানে সেই গাছ টেঙাটো কাৰনে ভাল লাগিছিল আৰু এনেই মই গাহৰি ইমান এ ভাল নাপাওঁ, যদিও মই দুপিছ মানে খাইছিলো তথাপি সেই গাছ টেঙা খিনি বেছিকে খাইছো আৰু লৈ পেলাই
অ ভাল লাগে সেইখিনি সেনেকে
অ আৰু, গোন্ধটো ইমান ভাল লাগে ন গাছ টেঙাৰ
উম আৰু গাছ টেঙাৰ আচাৰ হলেও মানে ভাল লাগে খাই।
অ ভাল লাগে, ভাল লাগে ভাল লাগে।
আচাৰ বনাই পাইছানে।
মই বনাই পোৱা নাই আজিলৈ তুমি।
মইও নাই পোৱা এনে মায়ে বনায়।
অ মইও সেই মায়ে বেলেগ বেলেগ কিবা কিবি বনাই সেইবিলাকে খোৱা হয় ।মই নিজে বনাই পোৱা নাই আচলতে মোৰ ইমান বনোৱাই নহয় তেনেকে মই বহুত কম বনাওঁ ঘৰত।
তোমাৰ মায়ে এবাৰ তেতেলী আচাৰ দিছিল তো আমাক সেইখিনি খায়ো মোক বিৰাট ভাল পাওঁ।
অ মিঠা আছিলে যে।
অ মিঠা টেঙা দুইটা টেষ্টে আহে যে।
আহ ঘুুৰ দি বনাইছিলে সেয়া।
অ সেইখিনি খাই খুব ভাল লাগে মোৰ মানে ফেভৰেট হয়।
আহ। আকৌ বনালে মই ক'ম ৰ'বা।
আহ।
এতিয়া আমাৰ উম তেতেলী আচাৰ নাই ঘৰত এই আমলখিহে আছে মিঠা আচাৰ আমলখি। তাৰে মাজে মাজে। খোৱা হয় আৰু। অকমান আমৰ আচাৰ বনাইছিলে একেবাৰে কম আৰু সেয়া এই আমাৰ কাৰণে জুৰিছে আৰু সেয়া। মানে সেয়া বনাইছিলে এইবাৰ অঁ আম আৰু অঁ অকল আমৰ আচাৰ আছে আৰু আমলখি আচাৰহে আছে এতিয়া।।
উম সেৰি কি কয়।। এইটো এবাৰ মানে আমি এই জোনবিল মেলাত যেতিয়া গৈছিলো তাৰ পৰা আমি হেৰি আনিছিলো হা এটো কি কয় নহৰু আচাৰ আনিছিলো।।
উম।।
সেইটো মানে মোৰ ভাল লাগিছিল খাই পেলাই কিন্তু সেইটো বস্তু আৰু তাৰ পিছৰ পৰা পোৱা নাই ক'তো
অ নিজে বনাই চাব পাৰিছাগে এইবিলাক ইউটিউবত থাকিব নহয় ৰেচিপি
অ মায়ে এবাৰ বনাইছিলে কিন্তু সেইটো সোৱাদ নাহে মানে
এ আচলতে চবৰে এইটো সোৱাদটো বেলেগ যে আচাৰে অ আচাৰ মই কিন্তু এটা কথা মন কৰিছো দেই, চবৰে হাতৰ সোৱাদ বিলাক বেলেগ বেলেগ
বেলেগ বেলেগ হয়।
মানে ধৰি লোৱা মোৰ মাৰ হাতৰ যেনিবা তুমি যিটো ভাল পোৱা এইটো কি আছিলে।
তেতেলী আছে অঁ
তেতেলি আচাৰটো যদি মানে বেলেগ এজনীয়ে মানুহে বনাই মানে ধৰি লোৱা বস্তু খিনি দিছে একে খিনিয়ে কিন্তু মানে সেইটো সোৱাদ নাহিব। কিন্তু।।
অঁ নাহে নাহে তোমাৰ মায়ে আমাক দুবাৰ দিছিলে।। প্ৰথমবাৰ দিওঁতে এটা বেলেগ টেষ্ট পাইছিলোঁ আৰু ছেকেণ্ড বাৰ দিওঁতেও এটা বেলেগ মানে টেষ্ট পাইছিলোঁ।।
অঁ
কিন্তু অ দুইটাই ভাল হৈছিল কিন্তু প্ৰথম বাৰত খোৱাটো মানে বেছি টেষ্টি আছিলে। তাৰ পিছতো মানে ভাল আছিল কিন্তু মানে ফাৰ্ষ্টৰ যিটো সোৱাদ আছিল সেইটো মানে পাহৰিব নোৱাৰি আৰু।।
অঁ এই আচলতে এইবিলাক জোখ চুখ বিলাক অকমান। হেৰি হয় যে অ কম বেছি হয় সেই সেটো কাৰণে চাগে
অ সেইটোৱে হ'ব চাগে
উম যে মাংস বুলি কওঁতে এতিয়া লোভহে লাগিছে মাংসে খাব মন গৈছে এইফালে মই পনীৰ বনাই আহিছো
মোক দাদাই কৈছিলে পাতত দিয়া মাংস খাব মন গৈছে কিন্তু মোৰ সোমবাৰ যে মই সোমবাৰে নিৰামিষ খাওঁ সেইটো কাৰণে আহ কাইলৈ বনোৱা কথা হ'ল তাৰ পাছত আকৌ মনত পৰিছে দাদাই মঙ্গলবাৰে নিৰামিষ খায়
অহ অ মঙ্গলবাৰ হনুমান
উম এতিয়া আমি বুধবাৰেহে খাব পাৰিম মানে পাতত দিয়া মাংস খাইছানে?
উ ম খাই নাই পোৱা মানে বনাই কেনেকে সেইটো কি বইল কৰে নেকি
বইল মানে তোমাৰে বইলে হয় মানে কলপাত লয় হা কলপাততটো অকমান ৰ'দত শুকুৱাই লব লাগে নহলে ফাটি যায় যে তাৰ পাছত কলপাততটো লৈ আহ মানে অকমান বেছি শুকোৱাও নহয় জাষ্ট অকমান আৰু যাতে বস্তুতটো ফল্ড কৰিলে ভাগি নাযায় তাৰ পাছত অ কলপাত তাতে লৈ মানে মাংস খিনি মেগনেত কৰে যি দিয়া আৰু তুমি মানে বেছি মছলা তাতে ব্যৱহাৰ নকৰে বাৰু কিন্তু তোমাৰ নিজৰ ইচ্ছাত মানে তুমি যি দিয়া তাৰ পাছত দি পেলাই সেইখিনি মানে কলপাতত ধুনীয়াকে বান্ধিব লাগে বান্ধি পেলাই কুকাৰত দি তাতে পানী অকণ এড কৰিব লাগে পানী খিনি দি পেলাই মানে তোমাৰ আহ হুচেল মানে দুই তিনটা দিব লাগে আৰু জোখটো হিচাপত তাৰ পাছত স ত' অ ওলাই দিয়া পিছত তত মানে তাৰ এটা স্মেল আহে কলপাতৰ এটা মানে গোন্ধ থাকে যে সেই গোন্ধটোক বিৰাট ভাল লাগেত তো
উম আৰু কলপাতত ভাত খাইও ভাল লাগে বহুত কিবা এটা বেলেগ এটা সোৱাদ আহে
উম
উম মই এইটো ৰেচিপি আজিহে শুনিছো নিজে বনাই পোৱা নাই আৰু এই পাতত দিয়া মাছ খাইও ভাল লাগে দেই মই বহুত ভাল
অ পাতত দিয়া মাছ খাইছো অ পাতত দিয়া মাছতটো খাইছো পাতত দিয়া মাংস হে প্ৰথম এবাৰ খাইছো মই বেছি খোৱাও নাই
অ ঘ ঘৰতে বনাইছিলে নে কিয়া
উম ঘৰতে বনাইছিলে
তাতে ভাল লাগে নে তেনে হে?
অ ভাল লাগে। কিন্তু সেইটো বস্তু কেনেকে বনাই খাব লাগে জানা, তোমাৰ এই পোৰা মাংসটো যে অলপমান কুটি কুটি পেলাই যে নহৰু মানে পিঁযাজ বা তেল চেল দি পেলাই যে মানে মিক্স কৰি কেনে খাই যে নিমু টেঙা চিপি সেইটো বস্তু তেনেকে চাটনি বনাই খাব ভাল লাগে কিন্তু সেইদিনাখন মই মানে ফাৰ্ষ্ট যোনদিনা খন খাইছিলো, সেইদিনা মই সেইটো বস্তু গম নাপালো সেইটো কাৰণে ইমান